হেল্ল' অঁ মোৰ মাতটো শুনা পাইছো
অ' পাইছো পাইছো কি কৰিছে
অ' এয়া এনে শুই আছো যিহে গৰম পৰিছে অঔ
অ' তাকেহে আজি গৰমটো অলপ বেছি
তাক তাকে বৰষুণ বৰষুণ বৰষুণ দিছে আজি ৰাতিপুৱা বৰষুণ দিছিলে গম পাইছা নাই
অ' ৰাতিপুৱা দিছিলে আহ তাকে বৰষুণতো দিছিল আমাৰ ইয়াতো দিছিলে আমাৰ ইয়াত আপোনাৰ ৰাতিপুৱা ৰাতিপুৱা দিয়া নাই দুুপৰীয়া দিছিলে বহুত ডাঙৰকে দিছে বৰষুনটো দবাপিতা বৰষুণ এচাটি দিলে তাৰপিছত আপোনাৰ এ হেৰি সেইটো টাইমতে অলপ টাইম গৰমটো কমিলে তাৰ পিছত আকৌ এতিয়া আকৌ লাহে লাহে বাঢ়িছে হে গৰমটো আকৌ এই ৰাতিলেতো এতিয়া বতৰত টো ডাৱৰীয়া হোৱা নাই এতিয়া বৰষুণ নিদিয়ে আৰু ছাগে গৰমটো মানে আগতকে আগৰ তুলনাত বেছিহে হৈ যাব এতিয়া বৰ্তমান
তাকে গৰমটো চোৱাচোন বাঢ়ি বাঢ়ি আহিয়ে আছে আজিকালি
বাঢ়ি বাঢ়ি আহিয়ে আছে আৰু এইটোতো আৰু কি কব আৰু গ্ল'বেল ৱাৰ্মিং বাঢ়িছে ন।
তাকে তাকে বাক কী ভাত পানী খালা নাই। বাকী ভাত পানী খালা নাই।
ভাত পানী এতিয়াই নাখাওঁ ন ৰাতি একম খাওঁ ন ভাত পানী ভাত পানী বনোৱাই নাই। বনাব লাগিব আজি ময়ে বনাব লাগিব চাগে ভাত পানী আপোনালোক
তাকে
আপোনালোকৰ কেনেকুৱা?
আমাৰ ভালেই ভালেই তোমালোকৰ ভালনে?
ভালেই আৰু মানে খোৱা বোৱাটো কেনেকুৱা কৰিছো আপোনাৰ খোৱা বোৱাটো মানে কেতিয়া হ'ব?
অ খোৱা বোৱা মানে তোমাৰ হেৰি আজি এই কইলা মাংসই বনোৱা হৈছে। কইলা মাংস বনাইছো বনাইছো। তোমালোকৰ ভাত কিহে বনাইছা?
আমাৰ আজি গাহৰি আনিছো পুৰা গাহৰিতটো বনাম আৰু হেৰি বাঁহৰ গাজৰ লগত। ধুনীয়াকে। সেইটো বেম্বো চুত বুলি যে কয়।
অ হয় হয় শুনিছো বাৰু দেই শুনিছো বাৰু। সেইটো তাকে মোক খাই পোৱা নাই মানে গাহৰিটো মই খাই ইমান ভাল নাপাওঁ গম পাইছা নাই।
অ খাই ভাল নাপায় নে
অ মই মানে গাহৰি
গাহৰিটো মানে কি হয় এতিয়া বনাব জনাৰ লগত কথা আছে, চবেই বনাব নাজানে এতিয়া চবে সেইটো কাৰণেহে ভাল নাপায়, যোনবিলাকে বনাব ভালকে জানে নহয় সিহঁতৰ হাতৰ যদি গাহৰি খায় তেতিয়া আপোনাৰ এনেকুৱা লাগিব যে গাহৰিটো বৰ ধুনীয়া গাহৰিটো নিচিনা মাংস নাই আৰু তেনেকুৱাহে লাগিব। ত তাকে বনাব জানিব লাগিবতো। চবে বনাব নাজানে না। কিছুমানে মচলা বহুত দি দিয়ে, কিছুমানে আকৌ জাল চাল বে আৰু কিছুমান বস্তু বিলাকত ইনগ্ৰেদিয়ানচ বিলাক বুজি নাপায়। সেইটো কাৰণে গাহৰিটো টেষ্ট কি নহয় নহতে। এতিয়া কালি আমাৰ ৰুমত এজনে গাহৰি বনাইছিলে। গাহৰি এইটো মানে আনি লে ধুনীয়া আনিছে ঘৰটো চৰ্বি আনিছে। এ মানে সহকে চৰ্বি আনিছে আৰু। তাৰপিছত কিন্তু আনি পেলাই নাই গাহৰিটো থৈ গ'ল কেৰাহীত, থলে থৈ পেলাই তেওঁ পাহৰি আপোনাৰ মোবাইলত লাগি গল অলপ কিবা কিবি, লে লাগিলে। তাৰপিছ চা সেইটো টাইমে গাহৰিটো, দেৰি গল এৰি গ'লে এতিয়া পুৰা দেৰি হৈ গ'ল। তাৰ ওপৰত ডেৰা মাংসখিনি পেলাই লে। পেলাই দিয়া কাৰণে এতিয়া মাংসটো কম গল আৰু মছলা পাতিটো বেছি। শিকে বাহি গ'ল।
হয়-হয়-হয়, অ-অ আচলতে সেই তেনেকুৱা কাৰণটো তেনেকুৱা কাৰণটো বেয়া হয় কিন্তু আকৌ কি কথা এটা গম পাইছ, নাই গাহ গাহৰি মাংস, আকৌ হেৰি নহয় এই তোমাৰ পেলু হয় যে ফুটো ফিতা পেলু হয়। বুলি কয়।
এ ফিতা পেলুতো সেইটো আৰু সেইটো কি আৰু সেইটো এইটো আপোনাৰ হেৰি কৰিব লাগিব আৰু গাহৰটো, মানি বইল কৰিব লাগিব। বইল কৰি পেলাই আপুনি এ এইটো আকৌ হেৰি কৰিব লাগিব প্ৰথম প্ৰথম কুকাৰত বইল কৰি পেলাই দুটা চিটি মৰাই, ই লব লাগিব। ভাৰত্ব তেতিয়াহে ভালকে হ'ব। এনেই আপুনি কি গাহৰি মাংস আৰু খাই বেয়া পায় এনে ভাল নাপায় নেকি?
এতিয়া সেইটো-সেইটো হিচাপত তোমাৰ গাহৰি মাংসটো মই এদিন আগতে খাইছিলো। কিন্তু মানে সেইদিনাখনে খাই ভাল নাপালো। আকৌ তোমাৰ কি হয় গাহৰিত তোমাৰ গাহৰি মাংস তোমাৰ সেই ফিতাপেলু থাকে যে। তাৰপৰা সেই সেইটো সেই কাৰণে মে মই গাহৰি মাংসটো ইমান নাখাও মানে প্ৰেফাৰ নক
আৰু আপোনালোকৰ ঘৰত এলাও কৰে নে।
ঘৰৰ মানে আমাৰ ঘৰতো আচলতে ইমান এলাও নকৰে বাৰু খাবলৈ।
উম সেইটো হলে আৰু বেয়া হয় আৰু এইটো কি কৰিব উপায় নাই নহয় সেইটো।
তাকে সেই ঘৰ - ঘৰৰ ফালৰ পৰাও আচলতে নিদিয়ে খাবলৈ।
উম একেবাৰে- একেবাৰে অসমীয়া মানে মানুহ আপোনাৰ ঘৰত খাব নিদিয়ে তো গাহৰি বনাব নিদিয়ে। এতিয়া আমিও হেৰি কৰো বুলি এতিয়া আমি ৰুমত থাকো কাৰণে বনাও আৰু। কিন্তু ঘৰতটো আমাক মাহ দে
হয়-হয় তাকে বহুতে মানুহ বিলাকেতো গাহৰি মাংসটো খায়। ভাল লাগে বুলিয়ে কয় অহ ' কিন্তু মই তোমাৰ হেৰি মাছ - মাছ মানে মাছ খাই ভাল পাওঁ, ডিম খাই ভাল পাওঁ, পনিৰ খাই ভাল পাওঁ আৰু কৌ মানে সেইবিলাক খাই ভাল পাওঁ আচলতে এই গাহৰিটো আচলতে হেৰি কেলৰি চেলৰি আকৌ বহুত থাকে গাহৰিত। গাহৰিত কেলৰি থাকে বহুত।
উম-উম প্ৰটিনটো আপোনাৰ চিকেনতো থাকে ব্ৰইলাৰতো থাকে।
থাকে কিন্তু হ'লেও মানে গাহৰি তাতকে বেছিকে দেখা যায়।
গাহৰিত থাকে জেগা গাহৰিত মানে চৰ্বিতটোত থাকে।
হয়- হয়- হয়।
চৰ্বিটো থাকে আৰু। খাবলৈ মানে অলপ চৰ্বিত অলপ টেষ্টি টাইপ আপুনি খোৱা নাই যে সেইটো কাৰণে গম পোৱা নাই কিন্তু যেতিয়া খাব তেতিয়া ভাল হ'ব। এদিন মাছ চাছ খোৱা এ মাছটোত মানে কি হয় মাছ টোৰ একো প্ৰব্লেম নাই চাইডইফেক্ট নাই। একো মানে গাহৰি খালে এতিয়া যোনবিলাক গাহৰি নহ চৰ্বিতটো বাহি যায় হেনো। পেট বাঢ়ি যায়। কিবা হৈ যায় কিন্তু মাছ টো মানে একদম মানে হেৰি আৰু একো ৰোগ, ৰোগ, ৰোগা ৰোগ নাথাকে মাজত মানে ত পুৰা বা বেনিফিচিয়েল হয় মানে মাছ ত এই চবেই খাব পাৰে মানে। টো ডায়েবেটিক থকা পেচেণ্ট, চৰ্বি থকা পেচেণ্ট
হৈ হৈ হৈ, আকৌ আকৌ মাছ তাৰপিছত আকৌ ওমেগাৰ্থিও থাকে নহয়। সেইটোতো আমাৰ শৰীৰৰ কাৰণে আচলতে অতি প্ৰয়োজনীয় ন ওমেগাৰ্থিটো, গতি, গতিকে মাছৰ পৰা ওমেগাৰ্থিও পোৱা যায়। আকৌ পনীৰ চনীৰও আমাক বহুত ভাল গম পাইছা নাই?
পনিৰটো মানে কি হয় পনিৰ বস্তুটো খাবলে আছে খালে ভাল। কিন্তু পনীৰটো যে এতিয়া মানে এই, চব মানুহে পনীৰ খাব নোৱাৰে মানে। কি হয় পনীৰটো যেতিয়া বনাই নহয় এইবোৰ সৰহকে হেৰিটো দি পেলাই, মচলাটো দি পেলাই যে বনাই সেই বস্তুটো ৰাতি জেমনচলে পিছদিনা আমাৰ পেট এয়া কৰে।
এ আচলতে পনীৰটোৰ দিনত খালেই হ'ল। ৰু ইমান কথা নাই আৰু মানে কি পনীৰটো আচলতে ইমান মচ মচলা দি খাব নালাগে আচলতে অঁ মানুহে আচলতে মছলাটো খা খাবই নালাগে খুব কম থ'ব লাগে
মচলাতোটো খাবই নালাগে মছলা খোৱা মানুহ বিলাকৰ আপোনাৰ গেছ হ'ব অলপ দিন যদি একেৰাহে মছলা খাই থাকে তেতিয়া ফুট প্ৰয়োজন হৈ যাব এইবিলাক বহুত ডাঙৰ ডাঙৰ প্ৰব্লেম আৰম্ভ হৈ যাব
মছলাটোৱে তোমাৰ পেটটো বহুত গৰম কৰি দিয়ে দেখিছান নাই গৰম কৰি মানে তোমাৰ অঁ সেইটোৱে তোমাৰ মানে গোটেই পেটৰ যিমান সমস্যা হয় সমস্যা হয় মানে বেছিভাগ তোমাৰ অঁ ভালকৈ চাবলৈ তুমি যদি ভালকে লক্ষ্য কৰা তেনেহ'লে দেখিবা যে বেছিভাগ তোমাৰ বেমাৰ তোমাৰ পেটৰ এই মছলাৰ পৰাই হয় সেইকাৰণে আমি অঁ মচলা মচলাটো কমকে খাব লাগে
উম মচলাটোৱে মানে কি কৰে মচলাটোও খাব পাৰে কিন্তু কমকে দি খালে তেতিয়া মছলাটো ভালকে সিজাব লাগিব আৰু যেতিয়া বহা মছলাটো মানে সিজি নাযায় ন তেতিয়া আপোনাৰ হেৰি হৈ থাকে কেঁচা হৈ থাকে আধা কেঁচা মছলাটো সি মানে পেটৰ হজম নহয় বস্তু হজম যেতিয়া নহয় নহয় তেতিয়া নোহোৱা লগে লগে কি হয় পেটতো তেনেকে থাকি যায় টো পেট টো মানে গৰম কৰি দিয়ে আৰু আৰু পিছদিনাখন আপোনাৰ পেট চলিব লেট্ৰিন হ'ব তেনেকুৱা হৈ যায় ত' সেইটো কাৰণে এ এতিয়া ধৰি লওক আপুনি যি যেনেকুৱা ধৰণৰ মাংসই নবনাওক চিকেনতো মছলা দিব লাগিব গাহৰি বনালেও মছলা দিবটো লাগিবই ত' অলপ মানে জোখত মিলাই পেলাবলে চা চাই দিব লাগে আৰু এনেই আপুনি মই যে আপোনাক যে কৈছিলো গাহৰিৰ কথা নে চিকেনটোটো আপুনি যেনেে তেনেকে বনাব পাৰিব হৰি আপুনি কিছুমান তিৰিছ জেগা হৰিৰ আপো আপোনাৰ লাই গাহৰি, তাৰপিছত বাহৰ গাজ দিয়া গাহৰি, খৰিচা গাহৰি আৰু পচলা গাহৰি। তাৰিছত কঠালৰ লগত বনাই। কঠাল কেচা কঠালৰ লগত গাহৰি। সেইটো এইবিলাক মানে খাব পলে বৰ ধুনীয়া লাগে।
কেচা কা কেচা কঠালৰ লগতো মই কি গাহৰি।
তহ আমি খাইছো আমাৰ ইয়াত এখনো তেল আছে তাতে বনাই কেচা কঠালৰ লগত আকৌ হেৰিয়াৰ লগতো বনাই তো অহ', এইেটো খ নাখাই যে আপুনি ত গম পাব খালে গম পাই যাব। এতিয়া আপোনাৰ লগত বনাব পাৰে এহ ' কেঁচা কৰ লগত বন হব পাৰে। খৰিচাৰ লগতো বনাব পাৰে। খৰিচাৰ লগত মজা লাগে খাই এইটো বেম্ব চুট বুলি কয় উম খৰিচাটোতো বহুত ভাল হয়। ত এইবিলাকে এহ ' প্ৰাকৃতিক বস্তু ন এইবিলাক খাব পাৰে প্ৰকৃতিৰ পৰা পোৱা কেচা বস্তু সেইবিলাক খাব লাগে উম। আৰ্টিফিচিয়েল বস্তুবিলাক নহয়তো।
অহ - অহ আকৌ মানে পেটৰ বহুত ৰোগ কাটে গম পাইছা নাই খৰিচাই।
পেটৰ ৰোগটো কাটে আৰুটো এটোয়ে কৈছো বহুত হয় সেইটো ফল ফলদায়ক হয় মানে বস্তু। তো বুজি পাইছে উম।
তাকে আকৌ - আকৌ মানে কি গম পাইছানে আজিকালি অহ' আজিকালি কি হয় মানে মানুহ বিলাকে চাবাচ একদম ৰেড চিলি বেছি খায়। হয় নহ'ব সেইবোৰ খাব নালাগে হয়। আচলতে আমি সেই মচ অহ মচ
জলা যদি খাবলগীয়া আছে হম। জ্বলা যদি খাবলগীয়া আছে নহয় তেতি তিয়া আপুনি জলকীয়া পুৰা কেচা জলকীয়া। এইবিলাক খাওঁ। কিন্তু ৰেড চিলিটো নাখাব জলকীয়া গুৰি থাকে ন।
হয়, অ' আকৌ সেইটো শুকান জলকীয়াৰ পৰা বনাই নেকি।
শুকান জলকীয়াটো খাব পাৰে কিন্তু যোনটো মানে গুৰি হয় সেইটো খাবলৈ নালাগে। জলকীয়া ডাইৰেক্ট দিব লাগে গোটা গোটা।
হয়, হয়, হয়, এই মানে কি হয় আজিকালি চাবচোন আ আদা আদা নহৰু সেইবিলাক মানুহে ইমান ইমান নাখায় আকৌ চাবাচোন। সেই অ' সেই আদাটো আচলতে খাব লাগে গম পাইছা নাই আদটোয়ে আমা আমাৰ হজম কৰাত সহায় কৰে নহয় আদাটোৱে। গতি গতিকে আমি সেই আদা চাদা বিলাক খাব লাগে। সেইবিলাকে আমাৰ অ'আদা নহৰু সেইটোয়ে কৈছো মই আদা নহৰু এইবিলাক মানে খাই থাকিব লাগে গম পাইছা নাই। গতিকে এইবিলাকে মানে বহুত বেমাৰ বাৰু হেৰি ৰক্ষা কৰে অ' দিবই লাগে হয় হয়। আচলতে আমি সেই পাকেট মছলাবিলাকতকে সেইবিলাক আচলতে বেছি বেছিকৈ দিব লাগে।
সেইটোয়ে, ঘৰতে ধুনীয়াকে মছলাটো পিচি ল'ব লাগে তাৰ পিছত দিব লাগে। তেতিয়া মানে মাংস বনাই আছে কি বনাইছে মাছ বনাইছে তাতে চবতে ভাল লাগে খাই। আপুনি এদিন টেষ্ট কৰি চাবচোন বাৰু গাহৰি খাই পেলাই চাব কেনেকুৱা পাই। ত ক'ব
বাৰু বাৰু নিশ্চয় নিশ্চয়। তাকে আজি এনেকে কথা পাতি থাকোতে খাদ্যৰ কথা পাতি থাকোতে বহুত দেৰি হৈ গ'ল।
তাকে। ভাত খাবলৈ হ'ল নেকি আপোনালোকৰ?
মোৰ ভাত খাব হ'ল বাৰু তাকে তেতিয়া আজিলৈ ৰাখিছোঁ আৰু দিয়া। অঁ বায়।
বনাওগে আৰু।
অঁ-অঁ-অঁ, বাৰু-বাৰু ৰাখিছোঁ দিয়া।